এনে আছোঁ ৰবা, তুমি কি কৰি আছা?
ময়ো এনেই আছিলো আৰু ৰবা, বহি পেলাই।
হয় নেকি, খবৰ ভাল?
উম ভাল ভাল। তোমাৰ?
মোৰো ভালে দিয়া।
উম, কিবা ব্যস্ত - স্যস্ত আছিলা নিকি?
নাই এনেই বহি আছিলো, তুমি ব্যস্ত আছিলা নেকি?
নাই মইও নাই ৰবা। পিছে সে উম চাহ তাহ খালানে নাই
খালোঁ ৰ'বা তুমি খালা
উম উম খালো। পিছে আজি এনেই তোমাৰ লগত এটা বিষয়ে অকমান কথা পাতিম বুলি ফোন কৰিলো
কিবা বিষয়
এনে অকমান এই নদী বিলাকতো জানাই আজিকালি আমাৰ কিমান লেতেৰা হৈছে তাকে নদী সংৰক্ষনৰৰ ওপৰত এনে অকমান কথা পাতো নেকি মানে কালি মই মোৰ ভাইটিক পঢ়াই আছিলো তেতিয়া সিহঁতৰ মানে কিতাপত এটা নতুন পাঠ পালো নদী সংৰক্ষণৰ ওপৰত ত' তেতিয়াই মই ভাবিছিলো আৰু আজি তোমাক মই ফোন মাৰিম এনেকে কথা পাতিম অকমান
উম ঠিকে ভাবিলা দিয়া ভালেই যিহেতু আজিকালি বহুত নদীবোৰ লেতেৰা হৈ গৈছে ন
সেইটোৱে এইটো এইবিলাক মানুহ কিনো কবা আৰু আমি নিজে কৰো দিয়াচোন এইবিলাক লেত
লেতেৰা ঠিকে কৈছা দিয়া আমি নকৰিলেনো আৰু কোনে কৰিব জীৱ জন্তুই ঠৰিনা কৰিব আমিয়ে কৰো যিহেতু আমি তাতে প্লাষ্টিক জাবৰ জোথৰবোৰ পেলাই দিওঁ। বা আমি আচলতে ইমান মানে মানুহ ইমান মানে সেই আমি লেতেৰা বস্তুবোৰ আমি নিজৰে অপকাৰ কৰি আছো দিয়াচোন
সেইটোয়েতো এতিয়া মানুহক জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয় কিন্তু আমি মানুহ বিলাকে ইমান মুখামি কৰি থাকো নহয় যে কি ক'বা আৰু আমি আ এইবিলাক যা আমাৰ আমাৰ বি বিভিন্ন মানুহ বিলাকে দিয়াচোন কি বুলি কয় এইটো ঘৰৰ যোনবিলাক লেতেৰা বস্তু থাকে বা আৱৰ্জনা থাকে যোনবিলাক আমি ডাষ্টবিনত পেলাও সেইবিলাক গৈ পেলাই আৰু ডাষ্টবিনৰ পৰা ওলাই কেনে এনেকৈ আমি কি কৰো নো সেই নদী বিলাকত পেলাই দিও কিবা কৰি দিও এইবিলাক কিমান লেতেৰা এইবিলাক আমাৰ আমাৰ ওচৰৰত এতিয়া যদি চাবাচোন আমাৰ ধৰা মোৰে হওক বা তোমাৰে হওক ঘৰৰ ওচৰত যদি কিবা এ নদী বা নদী আছে এনেকুৱা তাত যদি আমি সদায় এনেদৰে লেতেৰা কৰো কিমান বেয়া দেখি আৰু আমাৰ নিজৰো কিমান ক্ষতি কৰে কিন্তু যদি সেই নদীত টো একদম ধুনীয়া হৈ থাকে চাফা হৈ থাকে সেইবিলাক আমাৰ চাই পেলাই কিমান ভাল লাগে
হয় দিয়া তুমি ঠিকে কৈছা আমি নিজে লেতেৰা কৰো তো আমি মানে এ ধৰি লোৱা আমাৰ জাবৰ জোথৰবোৰ বা প্লাষ্টিকবোৰ এইবোৰ আমি আমি অকল নদীতে পেলাই দিওঁ আমি ভাবোঁ যে আমাৰ একোতো নহয় কিন্তু লছটো আমাৰে হৈ আছে আৰু যিহেতু পানীবোৰ মানে কহে জীৱ জীৱ জন্তুবোৰে খাব সেইবোৰ ত' সেইবোৰ খাই যিহেতু তাহাঁতৰ মৃত্যু হ'ব ন ত সেইকাৰণে মানে সেইবোৰ মানে আমি কৰিব নালাগে দিয়াচোন আমি এ চাফা কৰি ৰাখিব লাগে যিহেতু নদীটো আমাৰ আমি যি এনেকুৱা আমাৰ ঘৰটো চাফা কৰি ৰাখো ত' তেনেকুৱা আমি আমাৰ ওচৰৰ ওচৰৰ জাগাবোৰ বা নদী চদী বোৰ আমি চাফা কৰি ৰাখিব লাগে দিয়াচোন।
সেইটোয়ে আৰু চাবা এতিয়া আমি প্ৰকৃতিৰ পৰা ইমান ধুনীয়া ধুনীয়া ব বস্তুবিলাক পাইছোঁ, এইটো নদীতোতো আমাৰ প্ৰকৃতি দিয়াই বস্তু ন' আমাক। ত' আমাক আমাৰ একো অধিকাৰ নাই যে আমি ইয়াক লেতেৰা কৰিম বা ইয়াক আমি এনেদৰে অপমাননা কৰিম যে আমি ইমান লেতেৰাৰে পদাৰ্থবোৰ যাতে পেলাৱাত তাতে ধৰা কিছুমান বহুত আ, মানে বিষাক্ত বস্তু থাকিব পাৰে যোনবিলাক আমি যদি নদীত পেলাও। তাতো নদীত যোনবিলাক আ, মানে জীৱ থাকে সেইবিলাকে সেইবিলাক খালে সিহঁতে মৃত্যুৰ মুখত পৰে আৰু নাই নাই সেইটো ইমান আমি নিজে ভাবিব লাগে যে আমি কিবা এটা বস্তু এনেদৰে, আমাৰ কাৰণে যদি কিবা এটা জীৱ মৰি গৈছে তে আমি কিমান পাপি হ'ব লাগিব।
ঠিকে কৈছা দিয়া তুমি। আমিয়ে মানে এইবোৰৰ কৰি থাকোঁ। আমি আচলতে মানে, মানুহবোৰে মানে কৈহে মানুহবোৰে একদম জীৱশ্ৰেষ্ঠ তেওঁলোকৰ। ওপৰত একো জীৱয়েই নাই। ত' এই জীৱশ্যেষ্ঠ মানুহটোৱে যদি পৰিৱেশটো আমাৰ ধ্বংস কৰে তেতিয়াহ'লে জীৱশ্ৰেষ্ঠ হোৱা মানে সেইটোৱে কি হয়, অৰ্থটোৱে কি হ'ল দিয়াচোন। আমি নিজে যদি লেতেৰা কৰোঁ নদীবোৰ তে সেইটো আমাৰে বিপদ দিয়াচোন।
সেইটোয়েটো আৰু চাবা এতিয়া আমি এনেকুৱা কৰিব লাগে যে এ, এনেকুৱাও নহয়টো, আমি কি বুলি কয় লেতেৰা বস্তু বোলে আমি ঘৰতে ৰাখি থ'ম টো নহয়, মই সেইটোও বুজাব বুজা নাই কিন্তু আমি এনেকুৱা কৰিব লাগে যে একদম খালী ঠাইত যোনবিলাক একদম মানে ওচৰে পাজৰে মানুহ নাথাকে। গুৱাহাটীটো এতিয়া সেনে কা জাগা আছে দিয়াচোন ক'ৰবাত ক'ৰবাত। ত' আমি সেই আৱৰ্জনাবিলাক কাৰণ আমাৰতো ইয়াৰ পৰা গাড়ীবিলাকে নিব আহে ন'। সেইবিলাক পদাৰ্থ সেই তাতে নিকেনে হ'ব লাগে বা তাতে এটা সেই কৰিব লাগে কিন্তু এনেকে, কিছুমানে কি কৰে মানুহৰ ঘৰৰ ওচৰ ওচৰতো পেলাই থৈ দিয়াচোন মানে এনেকুৱা গাড়ীবিলাকে যে লৈ যায়। ত' সেনেকুৱা মানুহবিলাকৰ ঘৰৰ ওচৰত পেলাই থলে কিমান এটা দুৰ্গন্ধৰ সৃষ্টি হয়, কিমান এটা বেয়া গোন্ধ ওলাই। আৰু সেইবোৰকৰ গোন্ধৰ কাৰণে মানে কিমান আ, তাৰে ওচৰৰ মানুহ বিলাকতো বেমাৰতো পৰিব পাৰে ন'?
তুমি ঠিকে কৈছা দিয়া। আজিকালি মানুহবোৰৰ ইমান মানে বেয়া হৈছে। ৰাস্তাৰ কাষতে যজাবৰ জোথৰবোৰ পেলাব, গাড়ীৰ পৰা লৈ আহিব লৈ আহি তাতে দলিয়াই দিব। ত' আ, সেনেকুৱা কৰিব নালাগে আচলতে। আগতে আমিতো পঢ়িছিলোঁ না পৰিৱেশ বিজ্ঞানত। যে আ, আমি আ, মানে ঘৰৰ পিছফালে এটা গাঁত খান্দিব লাগে তাতে সেই জাবৰ জোথৰবোৰ পেলাই ল'ব লাগে। তাৰ পৰা আমি সাৰ হ'ব পাৰোঁ ন'? ত' আ মই নকওঁ যে তাতে প্লাষ্টিকো দিব লাগে বাৰু যিহেতু প্লাষ্টিকটো আমাৰ মাটিৰ লগত মিহলি হৈ নাযায়, সেইটো আমি কৰিব নালাগে দিয়াচোন, সেইটো আমি গাড়ী বা শেহত অন্য কিবা দিব লাগে। ত' অ সেনেকুৱা কৰিব লাগে আৰু বা ধৰি লোৱা যিবোৰ আমাৰ ঘৰৰ চব্জিৰ বাকলি উলায়। বা কিবা লেতেৰা ওলাই সেইবোৰ আচলতে আমি সেনেকৈ গাঁত খান্দি পুতি থ'ব লাগে মানে যাৰ, যাৰ মানে। ধৰি লোৱা যাৰ মানে এনেকুৱা সুবিধা নাই যে গাড়ী আহে আজিকালি তো আহে দিয়াচোন কিন্তু কিছুমান গাঁও অঞ্চলতো এনেকুৱা নহয়। তো সেইবোৰে মানে এনেকুৱা, এনেকুৱা পদ্ধতি পৰিব লাগে যে গাত খান্দ আৰু তাতে জাবৰ জোথৰবোৰ থৈ দিব লাগে তেতিয়া আমাৰ। দুয়োটা মানে সেই হ'ল দিয়া চোন কাম হ'ল যিহেতু আমাৰ বস্তুখিনিও তাতে সেই হ'ল- থলো আমাৰ প্ৰদূষণো নহ'ল আৰু আমাৰ সাৰো হ'ল তো সেনেকুৱা কিছুমান পদক্ষেপ কৰিব লাগে দিয়াচোন। শুনিছানে, শুনিছানে।